হেল্ল' হেল্ল' অ' অ', শুনিছো
খোৱাই নাই ইমান সময়।
নাই খোৱা দে শুম এতিয়া তই খোৱা নাইচোন চাৰে এঘাৰটা বাজিলে।
নাই খোৱা ম শুমা উম ম হলা তো শু এয়া সুম বা
উম
কাহ
আজি সেয়া হেৰি অ কি কি লিগোৱা।
অ সেই আজি সেই হেয়াৰ ষ্টাইল এটা শিকিলো অসমীয়া বাইডেলৰ।
আহঁ।
আকৌ অসমীয়া কইনা মানে সজোৱা। তছ এনে মই অ মুখখনন পাৰিছোয়ে নহয় এতিয়া মোৰ হেয়াৰ মানে ষ্টাইল কেইটা অলপ দিগদাৰ লাগি আছে আৰু।
আহ
এনে মুখনৰ বেস্তটো ধৰি ল পাৰিছোৱেই।
আহ
পত পাৰিছো কিন্তু মানে আহ যিবিলাক আজিকালি আকৌ এইবিলাক হেৰি উম চাব লাগিব নহয় এজনি কইনাক সজাব যাওঁতে তাই কি মহ তাই কি স্কিন সেইখিনি মানে লিখি দিছে সেইখিনি মই এতিয়া মানে মুখস্তই কৰিবই পৰা নাই মানে স্কিনৰ হেৰিটো হল সেইখিনি এতিয়া মুখস্থ কৰিবলৈ সময় নোপাও যে হয়।
আহ
সেইটো কাৰণে
কৈবি তেনেকে অকমান আকৌ তেতিয়াহে। সময় নাপা শিকি হলে মুখস্থ কৰিবি দে লিখি থচ যেতিয়া কথা নাই আৰু
উম বস্তু হ'ব যি দাম।
উম বহুত দাম আকৌ মেকআপৰ বস্তু।
উম কাবু বস্তু দাম ধেই।
অ
সেইটো কাৰণে মেকআপ আৰ্টিষ্ট বিলাক দাম ধিয়ে লয় আক আমি আ ভাবো কিয় ইমান লয় হয় কষ্ট আছে চাপৰি চাপৰি। তাৰপিছতে আকৌ হেৰি কি বোলে বস্তুবিলাক প্ৰডাক্ট বিলাক হেতৰ দাম বেছি। এতিয়া নিজে শিকোতে বুজি পাছো হয়।
আহ
বস্তুৰৰ দাম ধেই।
উম।
এটা এটা কিংৰ দাম পাঁচশ ছশ।
অ দাম লয়ে দে।
উম অ চব কামতে কষ্ট আছে যেনিবা হয়।
চব কামতে কষ্ট একো কাম ওপৰতে হয় বুলি ভাবিব নালাগে আৰু হয়। হয় নে নহয়?
চব কামতে কষ্ট আকৌ।
উম। চব কামতে কষ্ট।
কষ্ট মোৰ মতে নাই মোৰ মতে। তে কষ্ট নাইকিয়া কাম হৈছে পঢ়া জীৱনটোৱে হয়নে এতিয়া বুজিছো। এতিয়াহে অনুভৱ। বিলাক হয় সৰুকালৰ জীৱনটো নিচিনা সুখৰ জীৱন নাই খালি পঢ়িব লাগে বহি বহি। মা গা আগতে দিয়েহি খাবলে খাব লাগে। উম সেইটোৱেও সৌ সেইটোৱে মানে সুখী জীৱন সৰু কালটোৱে। ত। ডাঙৰ হৈ অহাৰ লগে লগে পঢ়া শুনাও ভালকে নকৰিলে সেইটোতো পস্তুৱ যায়েই। তাৰপিছতে তাৰ বাহিৰে কামৰ বুজা। ঘৰ চলোৱা টেনচন। হয় ল'ৰা ছোৱালীক ডাঙৰ কৰাত টেনচন কিমান টেনচন।
উম।
গতিকে সেই সৌকালটোৱে ভাল আও। তাকে ল'ৰা ছোৱালী বিলাকে এতিয়া বুজি নাপায় সিহঁতে
উম।
বুজি পাব লাগে সেইটো।
উম বুজি নাপায়।
আমি যদি এতিয়া ভালকে পঢ়িলো হেটিন ন ভালকে থাকিব পাৰিলো
অ। আহ সেই
অ।
কি বুলি কয়, এহেঁতি শুলে আও।
চব শুলে মইহে শুৱা নাই মইও শুম আও এতিয়া।
অ শুই থাকি
অ সুম আহ সোনকালে সুম।
উম।
হেৰি কি বুলি কয়, এ মাংস অকণকে আনিলো বা আনি পেলাই সিহঁতক সেই ড্ৰাই ফ্ৰাই কৰি দিলো। তাৰপিছত মই ইমান গৰমত হোৱা ভাত গৰম ভাত হুপা খাবলে মন যোৱা নাই, যে পানী দিয়া ভাত। তেল ললো পিঁয়াজ ললো তাতে অ চাটনি অকণ কৰি ললো লৈ পেলাই হে তেনেকেই মই খালোঁ, সিহঁতৰ সেই গৰম ভাত হেয়াই মাংস ফ্ৰায় কৰি দিলোঁ আও। সেনেকেই খালে এয়া ইমান গৰম পানী দিয়া ভাতকেইটা খালে গাতটো চ চ পৰি থাকে।
উম। সে পানী দিয়া ভাতকেইটা খাই ভাল লাগে।
ভাল লাগে অ'। পানী দিয়া ভাতত বহুত হেৰি আছে পঠিন আছে।
অ', সেয়া গৰমৰ দিনতে খাবলৈ পাৰি ঠাণ্ডা দিনতো নোৱাৰিয়ে।
অ'।
গৰমৰ দিনতে খাওঁ আহ, ময় খাওঁ কেতিয়াবা মাজে মাজে। খাব মন গ'লে।
উম, তাতে পিটিকা এখন কৰি ল'ব লাগে তেতিয়াও ভাল লাগে।
উম, আলু চালু পুৰি ল'ব লাগে।
অ', আলু পুৰি ল'ব লাগে বা মাছৰ চাটনি তাটনি এখন ল'ব লাগে, মাছৰ পিটিকা হ'ব লাগে। পোৱা মাছ
উম।
গৈ মাছে গৈ মাছ পিটিকা খাই তেনেকে বৰ ভাল লাগে পিয়াজ টো সৰহকে দিব লাগে তেল সৰহকে দিব লাগে পিতিকা কনত মাছৰ পোৱা কেকুৱা চাতনি শাত আছে নে নাই।
কেকুৱা চাটনি খাই পাইচোন।
বৰ ধুনীয়া লাগে কেঁকুৰা মই ঠেঙিডালো খাওঁ আকৌ ভাল লাগে খাই। ডাঙৰ কেকুৱাটো
কেকুঁৱা চাটনিটো খাওঁ এতিয়া এই আগতেটো খুব খাওঁ এতিয়াহে। চাটনি বনাই, বনাই এতিয়া মানে ন' নোপোৱা হ'লো আৰু
অ', কে বেয়া পাওঁ?
বেয়া নাপাও এতিয়া ধৰি ল' আগতে আমাৰ তাত মাছ চাছ মায়ে যে এতিয়া ধৰি লওঁক নামাও হ'লা হয়।
উম, উম।
জালত লাগে নহয় আগতে।
গা পথাৰ গ'লে তায়ে কে কা গাতত দে কেকুৱা
অ', কোনে যাব।
মই আকৌ মাছ খোৱাতক এনেকে জাল চাল বোৱা চাইহে ভাল পাওঁ।
উম, ভাল লাগে ছাৰ।
আকৌ বৰশী বাই ভাল লাগে।
তহঁতৰ আৰু পুখুৰীটোতচোন বৰশী বাবগৈ পাওঁ।
অ', আমাৰ পুখুৰীটোত কালি জাল এখন পাতিছিলে নহয়।
অ'।
তাৰ পিছত জালখন পাতোতে এ, চন্দা মাছ সোপাতহে লাগিছে।
উম, সে সেয়া মাছছে লাগে।
উম, চধা মাছ দিয়া যায় যে। বেছি নাই মাছ, বেছি মাছ এতিয়া নাই কমকে দিছে মানে আমাৰ ঘৰত খাবলৈ কাৰণেহে কেইটামান দিছে বুজা নাই। সেই দিয়া নাই এ কষ্ট আছে কোনে আলপুচান ধৰি থাকিব মানুহে নাই এতিয়া আলপুচান ধৰি থাকিবলৈ সেইটো কাৰণে মানে কমকে দিয়া গৈছে আৰু আকৌ ইয়াত এতিয়া দানা নাই দি থাকিব কব লাগে সলিহ, চলহীয়াৰ তেতিয়া মানে সোনকালে ডাঙৰ হয়। সলিহতো খোব খায় ইহঁতে
উম সেয়া খলিহ আনি লবি আকৌ
উম
আমাৰ ঘৰতেচোন হেই সৰিয়হ পাৰিলে কই থবি আওঁ
অহঁ
হয় লৈ যাবি হা দিবি আকৌ তেতিয়াহে
সোনকালে তেতিয়া আমাৰ অত দিনতে দিলে আহ নেযায় বাৰিলৈ সেটোকাৰণে অকণনি অকণনি হৈ আছে ময়ো এতিয়া যাবলৈ সময় নাই কোন যাব।
উম দূৰ হয় যে অকণমান তহঁতৰ দূৰ হয় যে যাক অকণ দিগদাৰ সেইটো কাৰণে ওচৰতে অকণ হোৱা হয়-
বোলে নিজৰ ঘৰ বাৰিতে থকা হেতিন তে এফালে আগফালে গলে দেখি থাকোঁ এতিয়া কৈ আছোঁ আও যাব লাগে যে
উম হেৰি কৰিবি কি বুলি কৈ মাছ দানা এটা কিনিব পাৰে নহয় সেইটো
অহ হিয়াক দিয়ে হিয়াক কিনি আনি কিনে দি ছিলে মহাজি থানখন যেন
অঁহ
ইমান ভাল লাগে ন থানখন।
অ মাহ মাহৰ অতি ধান।
অঁ মাহৰ আদি থানখন। ইমান ভাল লাগে সদায় যাওঁতে দেখি যাওঁ যে তাকে ভাবিছো অ ভগৱানে কোৱালে ভগৱানে কোৱালে কি কেতিয়াবা এদিন সেৱা এটা কৰিম গৈ ক'লেও হে এক সেনেকে যাম আ আকৌ ইয়াৰ তাকে লৈ পাই সেইদিনাখন মানে তালৈকে যাব লাগিব তালৈ নহয় আ বুজা নাই এই গাড়ী খন ভাড়া হৈ থাকোতে এদিন
অহ
অ ওলাবি নহবা তাহলে নাযাওঁ গ ইয় তে নামি আও চাকি তাকি দি গুচি আহিম মানে আহ থানত সোমালে আকৌ বেলেগৰ ঘৰে চৰে সোমাব নালাগে যে
অহ
সেইটো কাৰণে তালে নাযাওঁ গে আও সেই দিনাখন তাচতে উম এয়াতে সেৱা চেয়া তেনেকে কৰি মেলি মেলি এনেকে গুচি আহিম আ ওলাবি নহয় অ কোনদিনাখন
উম চাই লওঁ দে অ
মই আৰু দুদিনমান ভালকে শিকিলও
অ এইকেইদিন মানে পৰীক্ষা যে সেই কাৰণে
অ অ তাৰ পিছত এদিন যাম সিহঁত গোটেই সবাকে লৈ যাম প সেইকেইজনী হতেও ভাল পাব তাত খেলা বস্তু আ যাম আমাৰ পোৱালিটোও ভাল পাব
অ'।
বৰ ভাল লাগে, একেবাৰে দেখি যাওঁ, মোৰ একে সোমাও সোমাওয়েই লাগে।
অ' ভাল লাগে আকৌ, দেখিয়ে ভাল লাগে।
অ' আমি যে সৰুতে গৈছিলো, মনত পৰে নে?
অ', তাত আকৌ বিয়াও পাতেচোন, বিয়া বিলাক যে।
অ', বিয়াবিলাক পাতে তাত। বৰ বিয়া বিলাক।
উম।
পাতে নে নাপাতে নাজান নাজানো আৰু সৰু বিয়া নে ডাং
বিয়া, ডাঙৰ বিয়াটো পাতে।
উম। ভগৱানে কোৱালে এদিন যাবলৈ মন টো আছে তালে। যাব লাগিব। আমাৰ ইয়াতে অসমতে বহু বহুত ভাল-ভাল জেগা আছে চাবলৈ হয়? আমি বাহিৰলৈ যাব ৱেই প্ৰয়োজন নাই।
উম, গুৱাহাটী সেয়া হেৰিঅ, আৰু শ্বহীদ, সেয়া সেইটো আনঅ নতুন যে ব-হেৰি হ'ল দিন। সেয়া চাব যাব লাগিব। শ্বহীদ ইছমাৰক।
অ', অ'। মানুহে এতিয়া আৰু বেলেগৰ বাহিৰৰ পৰা আহেহে আমাৰ ইয়াত চাবলৈ। হা?
শ্বহীদ ইছমাৰক ক্ষেত্ৰ।
ক'ত আছেনো?
গুৱাহাটীত।
অ', আকৌ জুবিন ক্ষেত্ৰ।
জুবিন ক্ষেত্ৰ আছে, জুবিন ক্ষেত্ৰ দেখিছো বাৰু।
মই দেখা নাই নহয়, যাবলৈ মনতো আছে, আকৌ ভূপেন হাজৰিকা, সেয়া সমাধি ক্ষেত্ৰ
হ'লেই।
ন? হ'ব দে শুই থাক।
সু গজা বুজিছ টোপনিয়ে ধৰিছে মোৰ। হেৰি সোনকালে উঠিব লাগিব যে। মই চাৰে চাৰিটা মানত উঠিম কাইলে। অ হ'ব দে, এল এলাৰ্ম দি থৈ দে।
অ মইয়ো এলাম দি থৈ দিওঁ। অ হ'ব দে। অ।